অৱ, এ, আছো এনেই তই? মাতি হ'ল নাই?
হোৱা নাই। মাহেতেহে ৰুই আছে আও।
পথাৰলে গৈছ না?
নাই যোৱা, নাই যোৱা।
অৱ।
তাপা হে, আহ।
ঘৰত নাই নেকি ঘৰত নাই নেকি?
নাই ঢেকীয়াজুলিলৈ আহিলো মই কালি। পথাৰলে গ'লো ৰাতিপুৱা আহি এতিয়া গা পা ধোই আজুৰি হৈছোহে।
অঁ অঁ আজি আকৌ মানুহজনক আকৌ ইয়াত দেখিছিলোচোন।
সেই, কালি ৰাতিপোৱাই আহিলে।
অ, আজি, আজি আবেলি কা দেখিল যে হ'লে। আজি আবেলি তেতিয়াহ'লে কাক দেখিলো? অ, এহেঁতৰ ঘৰৰ পৰা ওলাই গৈছে কোনোবা মানুহ এট লগত। কোনোবা মানুহ এটা লগত স্কুটিত মই সি বুলি ভাবিছিলো।
আমাৰ, স্কুটি নাই নহয়।
নহয় বেলেগ মানুহ এটাৰ লগত মানে স্কুটিত এনেকে উঠি পেলাই গুচি গৈছে।
কি তোৰ কেলে বন্ধ হব?
নাজানো বোলো। ফোনটোহে, ফোন। অকল ফোনটোহে হেনো।
অহ, মোক ইটো কৈ দিবলে কবিচোন।
অঁ,
মোক ইটো কৰি দিবলে কবি চোন সেইয়ক।
অ', অঁ। ভাত পানী খালি নাই?
নাই বিনোৱা। নাই খোৱা আহিছো হে আৰু চাহে খোৱা নাই চাহ খামগে ন' নবৌহঁতে গা ধোই আছে, গা ধোই আছে সিহঁত।
ইমান দেৰিকে আহিছেনে?
পানী পাঁচবাৰ মান ফা ৰাতিপুৱা যায় হেতৰ গধূলি আহে।
কেলে ইমান দিন?
চা এই চাহ পানী পাঁচবাৰ মান পালো খালো, ভাত খালো দুবাৰ।
ৰ'দ দিছিলে নাই আজি?
না দিয়া বৰষুণ পৰি আছে
অ, আজি বৰষুণ, আজি ৰ'দ নাই দিয়া বাও। মাই সেনেকে অলপমান দিয়া আছিলে। আমাৰ মাহতো আজি আবেলিয়ে আহিছে। মায়ে ভাত বনাই আছিলে, ভাত চেনতৰ বনাই মাহঁতে আমাৰ ছিল তাৰপাছত ঘ এজনী ঘৰত আছিলে অকমান।
অ, তহঁত কিমান আছে?
আমাৰো‌ আছে।
কিমান আছে? অঁ
মেঠাই মাজলৈ যোৱা। বাহক বা যোৱা হ'ল কেইদিনমান। এসপ্তাহতকে বেছি হ'ল।
তই ক'ত আছ অ? নেটৰ্ক নাই মাজে, মাজে হেৰি হৈ আহে।
এতিয়াও শুনা নাই নেকি?
এতিয়া শুনিছো। নহয় মাজে, মাজে মাতটো হেৰি হৈ আহে উম, মাহঁতে কি কৰিছে?
হেল্ল মা হতে আছেই। মায়ে হাত পানী বনাই মেলিইনেই আকৌ আকৌ বিছনাতে পৰিছে।
কি ভাত বনালে তহঁতৰ?
অঁ ভাত বনালে মই দিনত নাখাও যে। আজি সোমবাৰ, ‌। আজি সোমবাৰ মই নাখাও যে বোলো দিনত
অহ।
ইয়াত আছে তেতিয়া এয়া বনালেই
চাহ খালি
চাহ আকৌ অ
অ কিহে খালি চাহটো
ভাত চাহ বিস্কুটে খালো বা বৌজনীক খবৰ বৌজনীক খবৰ লবলৈ গলো যে। হেল্ল
ক বৌ
এ নবৌজনী পৰিলে বুলি যেতিয়া কৈছিলো নবৌজনী পৰিলে বুলি যে কৈছিলো ভাইদাহঁতৰ নবৌয়ে পৰিলে
কেতিয়া
এ কালি
ক'ত কেনেকে উ
এই লেলা ঘৰ কালি বিয়া আছিলে যে তাৰপা বিয়া খাই বিয়া খাই মানে চাবলৈ গৈছিল চাহ জলপান খাই মেলি আহিলো যে চা আহি মেলি এনে ভিতৰ যাৱতে ষ্টেপ ভিতৰ সোমোৱা এনকে ষ্টেপ দি থৈছিলে ষ্টেপত এনেক খোজকাঢ়োনে পিছলি হৈ পৰিলে
দুখ পালে নে কি বেছিকে
এই ভৰি একেবাৰে পিতৰ পৰা একেবাৰে ভৰি একেবাৰে হেৰিয়লকে গোটেই ওখহি গ'ল মোৰ নিচিনাকে মোৰ মোৰ ভৰিটোতে বাওঁ ভৰিটোতে
অহ
গোটেই ওখহিল মেডিকেল মানে কালি মিন তাৰপা আনিলেগে তাৰ পিছত কাইলে আকৌ আদৰ্শলে নিব
অ কালি বিয়ালে গ'লি নাই
নাই যোৱা মোৰ দুদিনহে কালি এনেও নগলোহেঁতেন কালি যিহে বৰষুণ ৰাতিহে পাতিছে সিহঁতৰ বিয়া বিয়াখন
মাহঁত গৈছিল নে কি
মাহঁত দিনতে গৈ পেলাই জলপান খালে কইনা চালে তাৰপিছত ৰাতি ববাইল আহি গ'ল
কইনাজনী ফটো পাইছিলো বাও মাহঁতৰ লগত
উম মাহঁতে কৈছে বৰ ধুনীয়া বৰ ধুনীয়া মও বোলো অ সঁচাকে বৰ ধুনীয়া বুলি ভাবিছিলো একো বৰ ধুনীয়া নহয় কিবা মতা টাইপ বাওৱে দেখিলো মই
হ'লেও ভালেই সিহঁতৰ লগত মিলিছে শকত হৃষ্ট পুষ্ট ত মানে হেৰি হ'ব মানুহজনী গপচ হব ই ইজ
বহুত বে ছি ধুনীয়াতো বুলি ভাবিছিলো মই
অ ধুনীয়াতে মানে নহয় সিহঁতে ইজ নী ইমান ধুনীয়া বোৱাৰীজনী হেৰি কৰিলে যেতিয়া এইজনীৰ লগত চাবি সে সিহঁতেহে হেৰি হ'ব লাগিব মানে মানুহজনী দেখাত তেনেকোৱা মানে
অ এইজনীয়ে অ এইজনীয়ে দিব আকৌ মুখে মুখে
ইজনীক কিমান খিনি কৰিলা অত্যাচা?
এই ইজনী অকমান বেছি আকৰি বাকৰি আছিলে আকো।
ইজনী ভালো আছিল আকৌ ন'?
ম সচাকে মও ভাল পাওঁ। তাই আজুলি টাইপৰহে। তাই এই কাৰণ তাই প্ৰশান্ত মামা নগল। প্ৰশান্ত মামা মামী নিচিনা হয় নাই ক? প্ৰশান্ত মামাহত মামী নিচিনা আছিলে।
হলেও ভাল আৰু কথা বতৰাবো।
উম, মানে ইমান বেছি
এহেত গতে জহ মাৰি নাথাকে ফুটনি মাৰি নেথাকে।
অ', তাই সেইবোৰে চাগে পচন্দ নহলেও।
অ।
এইজনী ইয়াৰ ইয়াৰ লগতে যদি গুচি যায় কে তেতিয়া খাব পাৰিব কিন্তু ইয়াত যদি তাই নিচিনাকে এৰি থৈ যদি তাই খাব নোৱাৰিব।
নাযায় চাগে আকৌ ইয়াতে থাকিব, কলেও যাব।
নহয় নহয়, নাজানো কপা আনিছে।
ভাত কিহে বনালা?
ভাত জানো কিহে বনালে, দালি চাগে কিবা ভাজিছে হ'ব পাৰে আৰু মাছ পাতত দিয়া দে দেখিছিলো ৰাতি
অ' ইমান সোনকালে ভাত বনাইছে, সেইটো ভাল হোৱা নাই আও।
উ, আমাৰ সেইবোৰ চিন্তাই নাই। আমাৰ সেইবোৰ চিন্তা নাই ঐ। আমাৰ সেইবোৰ গম গতিয়ে নাই, ঘৰত যে কোনো কোনোবা পুহে, কিবা কিবি। গমেই নেপায় অ' সেইবোৰ।
কেইটা বা কেইটা বাজালৈকে পঢ়ে?
দচটাতে শুব, মন গলে নটাতে শুব, মন গলে চাৰে নটা।
উম, মায়ে কাৰ লগত কথা পাতি
মা নাজানো ভালকে, নাজানো ফোনতহে কথা
অ' কইনা, হয়নাখন মম আনিচি মম আনিছিলি নহয় খালে নাই?
অ', অ'।
অ' মই বোলো নেখাও চাগে ইমান দুওলে।
উম, হু, হু।
মোক অ' সেইদিনাখন বাৰটা মম দিলে। আমাৰ প্লেটটো চাগে ছটা ছটা দিছিলে? অ'।
ফুল প্লেট, অ'।
আমাক প্লেটটো চাগে ছটা ছটা দিছিলে?
অ'।
হয় নাই?
ফিল্ডলে গৈছ না, ফিল্ডলে?
এই তিনিদিন দিনাই যোৱাও কাইলে পাহে যাম।
অ', পাহৰিলে?
কালি পাপাহে যাম।
তাপা বৰষুণ দিছেন আজি বৰষুণ দিছিল নে কি?
আজি বৰষুণ আমাৰ চিলি চাচকে দিলে।
অহ, সেইয়া ৰাতিপুৱা দবা পিটা বৰষুণ ৰাতি
অহ
এতিয়া দিন দিনত বতৰ, সেইফালে ৰ'দ দিছিলেহি
এইফালে ৰ'দ নাই ওলোৱা আজি আবেলিলৈ ওলাইছিলে অকমান, তেৰ তেৰকে
এইফালে নাই ওলোৱা আৰু এটুপ দুটুপকে পৰি আছে, তাৰপৰা বতৰটো সেই ভাল যেন, সেইকাৰণে দিনটো আছো পথাৰত।
আবেলিলৈ ওলাইছিলে অকণমান তেৰ তেৰকে।
নিজৰো ৰুইচা, লোককো সলনি লই ৰুই দিছিল মানে‌ মই ঘৰত‌ মইনো অকলে অকলে কি কৰিম, হেটো কাৰনে তাতে পথাৰতে আছোঁ।
ভালে কৰিলি, ভালে কৰিলি, অকণমান এনে ৰুই দিছোঁ।
উম, তাৰ
আমাৰ এইফালে পুৰা মানে ডাৱৰ মুখৰ ৰ'দ যে, চেক চেককে ওলাইছিলে ৰ'দ অকণমান
উম, হেৰিয়ে ফোন কৰিছে।
কৰিছ
হেৰিয়ে ফোন, ঘৰলে আহিলা নেকি
নাই আহা।
নাই নেকি?
নাহে, আইতাকৰ সকামলৈহে আহিব।
কেতিয়ানো সকাম
আগষ্ট সাত তাৰিখ মানে
তাৰ বাৰ্থডে তোৰ, তাৰ বাৰ্থডে কেতিয়া?
বাইছ তাৰিখে।
উম, আমাৰ বাহ হতলে ফোন কৰিছিলি নেকি?
বালে কৰিলো আজি অহ।
মোৰলে কৰিছিল, মই এতিয়া কৰিলো ৰিচিভে নকৰিলে। কোনটো দিনত চুইচ অফ কৰি থৈছিলোঁ। দিনতে কৈ কৈছিলোঁ।
অ মইও তোলে ফোন কৰিছিল নহ, কিন্তু ছুইটচ অফ বুলি কলে।
ফোনটো চুইচ অফ কৰি ঘৰত থৈ গ'লো, বৰষুণ দি আছিল যে
মানুহতো লগতে আছে আৰু কেলেনো ফোন লাগে হয় নে নাই বাৰু‌
উম, মানুহটোৰ হাল বাই, মানুহটো ফোনটো অন হৈ আছিল যে মোৰতো ছুইচ অফ কৈ থৈ গ'ল, ঘৰত যি সোপাহে পথাৰত ৰোৱণি
ভালেই কৰিছ দে, চুইছ অফ কৰি থৈছো নহ তাৰ পৰা এনে এনে অশান্তি হে।
আকৌ ফোনটোৰ কিবা এটা হওক, টেম্পাৰ চেম্পাৰ নাই কিমান এবাৰ আনিবলৈ চিন্তা
অ' মোৰ ফোনটো যে সলাব লাগিব, মোৰ ফোন এটা ল'ব লাগিব, জানো কেতিয়া পাওঁ ল'বলৈ
ইমান পইচা পালি ইমান পইচা পালি, গোটাই গোটাই হেৰি কৰা হেতিন লবই পাৰিলি হেতেন ইমান দিনে।
উম, মোক লই দিম বুলি
ই এ মাআই লৈ, ই এ মাআইত লব পাৰিবি।
ই এ মাইত ললে মই নিজে যাবগৈ লাগিব আৰু মই ক'ৰ পাই ই এ মাই মাৰিম মাহে মাহে।
এইটো কৰি থাকিলে।
উম' এটো । মুকে লৈ যাওক আও।
উম' অ'।
মোৰ মাজে মাজে আকৌ যিবোৰহে আপদ বিপদ আহি থাকে লাগে অ' ঠিক আছে হ'ব।